হেল্ল'।
অ', কি কৰিছ?
এয়া চাহ বনাও বুলি লৈছো।
অ', ভাত পানী খালি নে কি?
ভাত খালো।
অ', অ', কলেজ?
কলেজ গৈছ নে নাই?
উম।
হা?
অ'।
কলেজ গৈছ?
উম।
কলেজৰ ক্লাছ হৈছে নে? হৈছে?
হৈছে।
অ', অ'।
কি কৰিছ?
হা?
কি কৰিছ?
এ এনেৱে আছো, বৰষুণ দিছে বহি আছো উম, তই হেৰি এইটো কি বি এ পঢ়ি থকা নাই জানো?
অ'।
বি এ টো আজিকালি এনে চাৰ্টফিকেট হে হৈ গ'ল আৰু। আজিকালি হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে বি এ পাছ কৰে, বি কম কৰে, এম কম কৰে। তাৰ পিছত বহি থাকে, আজিকালি বি এ একদম পোৰা চাৰ্টফিকেট হৈ গৈছে এখন। চাৰি বছৰ বিনা কাৰণত
ফাৰ্ষ্ট চেমিষ্টাৰতে তই চাৰ্টফিকেট লৈ ল'ব পাৰিবি।
আজিকালিতো চাৰি বছৰ হৈ গ'ল, চাৰিবছৰ হোৱাৰ লগে লগে আজিকালি এম এ হৈ যায়। মাষ্টাৰ ডিগ্ৰী চাৰি বছৰ, তাৰপিছত আকৌ একবাৰ কৰিলেতো এইটো ডক্টৰেট পাই যায় নহয়, তাৰপিছত আকৌ একবছৰ কৰিলে ভালকে, কিন্তু ছিক্সে মহাল মহাল হৈ আছে।
চাগো নহয় মই কাম গৈ আছো। আহ অ' তাৰপৰা? হেল্ল'? নহয় নলা। অ' হেল্ল'?